হেল্ল' কি খবৰ গুড মৰ্নিং গুড মৰ্ণিং
আ খালোঁ বহি আছো
বহি আছিলোঁ অ মই অকমান হঠাত আজি দেৰি হ'ল সেইকাৰণে ডিউটীত যাব, ডিউটীত। দিওতি আছে মানে সেই বাবে অলপ লৰালৰি হৈছে। সেই ৰব।
ময়ো মানে মই মোৰ হেৰি হাজবেণ্ডৰ অফিচত যাবৰ কাৰণে ৰেডি কৰাই দিলো তাৰপিছত আৰু এটা কল কৰি লও,
তাকেইতো বহুত দিন কথাই পতা হোৱা নাই।
হয় হয়।
উম বাকী আছো আৰু। মানে এই গাঁৱত যাব লগীয়া আছিল, তাতে অকমান সকাম আছে। পিঠা অলপ বনাব লাগে পিঠা, বনাই মানে বনাব নাজানো মানে মই ভালকে মই ভাবিলো আপোনাৰ পৰা কেইটামান ৰেচিপি শিকি লও পিঠাৰ। আপুনিতো বিহুত চাগে বহুত পিঠা চিঠা বনাই?
এনে অলপ চলপ জানো আৰু মই।
কি কি পিঠা বনাই আপুনি? বিহুত বনাই নে? এনেও বনাই।
এনেও মাজে মাজে খাবৰ কাৰণে বনাই থাকো।
উম, কি, অ বিহুতটো আৰু অসমীয়া হিচাপে লা লাগেই দিয়কচোন পিঠা লাড়ু।
হয় হয়।
আপুনি অলপ মোক অকমান যদি শিকাই দিয়ে, এইবাৰ অলপ সহায় হল হয়। মই ঘৰত গৈ বনাব পাৰিলো হয়। তিয়া কোন আপুনি তেল পিঠাটো কেনেকে বনাই বাৰু?
কি পিঠা বা বনাব বিচাৰিছে, পিঠাটো বহুত আছে।
তেল পিঠাটো বিষয়ে অলপ কৈ দিবচোন। ন।
আ। বনোৱা ৰে ৰেচিপি তে লাগে।
অ ৰেচিপিটো লাগে মোক।
তে তেলপিঠাৰ ইটো লাগ গে আৰু।
অ ৰেচিপিট টো লাগে। অ হয় হয়। অ, অ হয় হয়।
অ, অ তেল পিঠাটোত মানে বহুতে বেলেগ বেলেগ ধৰণে বনাই বাৰু কিছুমানে মানে নে এই বৰা চাউল যে হয় বৰা চাউলে এ বৰা চাউল লাগে অলপ। অকমান অ তাৰপিছত তাত, লাগে আপোনাৰ, হেৰি এই, ময়দা অলপ দিয়ে আৰু, তাপ এইবিলাক দি পেলাই, এম চাৰি পাঁচ ঘানটামান এ কৈ দিয়ে আৰু ৰেষ্টত থৈ দিয়ে তাৰপিছত লাহেকৈ ৰিফাইন ৰিফাইন বা ঘি এইবিলাকত আৰু
অ ঠিকে আছে চেনি অ, অ শুনি আছো শুনি আছো আপ আপোনি শুনা নাই নেকি মাতটো হেল্ল,
হেল্ল' শুনি আছে নহয়?
অঁ মই শুনি আছো, আপুনি শুনা নাই নেকি? অহা যোৱা কৰি আছে। আপুনি, তিয়া শুনিছেনে?
থৈ পেলাই বনাব লাগিব আৰু কি কি পিঠা এনেই অকমান জানে আপুনি
আৰু এই হেৰি, পিঠাটো যে এ কি বুলি বা কয় এই বগা পিঠাটো,
শুনি আছো শুনি আছো। অহ অ অহা যোৱা কৰি আছে। অহা লাইনটো অহা যোৱা কৰি আছে শুনা। অ যোগাযোগৰ অকন মন কেতিয়াবা
অকমান অসুবিধা হয়।
অ
উম
অহ সেইটো, হয় হয়
বাকী বগা ব অহ অ অ, ব বগা পিঠাটো যে বনাই। এই নাৰিকল পিঠা তিল, পিঠা সেইটোৰ বিষয়ে অলপমান। শিকাই দিলে ভাল হ'ব।
বগা পিঠাটো এএএএ আগ আগদিন একদিন ৰাতি ভিজাই থব লাগে। তাৰ পিছ দিনাখন উ, তাৰ পিছদিনাখন বনাব লাগে গুৰ গু, গুড়াটো খুন্দি লোৱা হয়। তাৰপিছত নাৰিকল নাৰি অ, নাৰিকল, অ গু়ৰেৰে ভাল ভাজি পেলাই সেইবিলাক ৰেডি কৰি লোৱা হয়। এটা ঘোল বনাই লোৱা হয়। তাৰ পিছত উম তাত পাতি পেলাই এ সেনেকুৱা ঘোলটো পিঠা মাজত দি এনেকুৱা বনোৱা মই নিজে দেখাই দিব লাগিব আপোনাক এ
অ সেইটো মানে ফোন ফোনত নহ'ব অ দেখা লেহে হ'ব মই এদিন যাম বাৰু আপোনালোকৰ তাত বস্তু খিনি আপুনি যোগাৰ কৰি থব মই অলপ শিকি ল'ব লাগিব আৰু তেনে কে এনেকে অলপ অলপ বুজিছো কিন্তু ভালকে
হাতে কামে কৰিলে হে মানে তুমি জানিব।
আইডিয়াটো আহিব তেতিয়াহে উম।
অ হাতে হাতেৰে নিজ হাতেৰে কৰিলেহে আপুনি পাৰিব নহলে নোৱাৰিব।
নোৱাৰিম নোৱাৰিম তাকে মই অকমান মানে পি কথাাতটো এনে পদ্ধতিটো বাৰু শুনিছো মই জানো কিন্তু আজিলৈকে এনেকে ধৰক নিজে হাতেৰে বনোৱা নাই সেইটো।
আচ্ছা হয় হয় দেখাই দিম মই কেনেকুৱা বনাই এ তাৰপিছত আপুনি জানি যাব আৰু।
উম আজি, পিঠা এই তেল পিঠাটো। বনাও চাউলৰ গুৰিতো কিনি আনো, আৰু খুন্দা ব্যৱস্থাটো নাই যে। তথাপিও কিন্তু কেতিয়াবা মানে পিঠাবোৰ নুঠে। ভাঙি ভাঙি যায় নহলে অলপ লগাতকে বেছি ডাঙৰ হৈ যায়। তেনেকুৱা হয়।
হয় হয়। ঠিক আছে বাৰু মানে একদম উম, সুবিধাজনকে হোৱা নাই আৰু।
নাই, নাই, নাই আৰু লাৰু ঠিক তেনেকে কেতিয়াবা বেছি, বেছি পৰিমাণে নাৰিকলটো ভাজা যায় নেকি, ভালকে সোৱাদটো নাহে কেতিয়াবা অকণমান কম ভাজোতে ওলাই দিওঁ আ, তেতিয়াও লাৰুবোৰ নুঠে মানে অসুবি ৰ হৈ যায় মোৰ
ঢিলা হৈ থাকে আৰু।
ঢিলা হৈ থাকে। বান্ধটো নাখায় মানে। তাত
হয় আৰু।
নাই, নাই। সুন্দৰটো আজিলৈকে অকলে বনাই পোৱা নাই, কেতিয়াবা এনেই মাহঁতে সহায় কৰি দিলে হয়গৈ বাৰু, ভাল হয়। আৰু আমাৰ গাঁৱৰ ফালে চুঙা পিঠ খাওঁ বনাই। চুঙা পিঠাটো বাৰু এইবাৰ মই শিকিছোঁ। অলপ মানে বাঁহৰ চুঙা কেইটা। ভালকে কাটি মেলি দিলে পিঠা কেইখন ভাল হয় আৰু।
হয়-হয় তেওঁ বৰা চাউলৰো বনাই চুঙাত?
অ, বৰা চাউলটো দিয়ে এনেকে আকৌ সেই ইফালে দৈৰেও খায়। কেতিয়াবা আৰু গাহৰি মাংসৰেও খায়।
আজিকালিতো চুঙা পিঠাটো গাহৰি মাংসও বনাই। চুঙা বি
উম, তাকেতো আব আপুনি গাহৰি খায় নেকি?
গাহৰি মাংস নাখাও আমাৰ ঘৰত বাকী মানুহ কেইজনে খাই বাৰু।
খাই ন আপুনি একেবাৰে বেয়া পায় নে নেকি অ'।
একেবাৰে বেয়া নাপাও কিন্তু মই না হা আৰু সেইটোৱে।
খায় আৰু আমাৰ ঘৰতো তেনেকে নচলে বাৰু আমাৰ। ঘৰত বনাবলে নিদিয়ে কেতিয়াবা আনি লেও আমি সেই পিছফালে ফালে খৰিতহে বনাব দিয়ে। মায়ে মানে এ, শহু তোমাৰ কথা কৈছো ইয়াতে ইয়াতে তো বনোৱাই নাই। শাহুমাই মানে বাহিৰত হে বনাব দিয়ে। কিন্তু টো মোৰ আকৌ মোৰ হাজবেণ্ড অ, ' গেছত বনোৱা নাই আজিলে মোৰ আকৌ হাজবেণ্ডৰ বৰ প্ৰিয় আৰু হাজবেণ্ডৰ মানে মোৰ ননদৰো খুব প্ৰিয় গাহৰি ঘৰলে গ'লে গাহৰি লাগেই মানে তেনেকুৱা হৈছে। বিহুতো গাহৰিতো খাই উম।
আমাৰো বাচ্ছাটো হাজবেণ্ডও খায়। শহুৰো আগতে খাইছিল বাৰু এতিয়া কিন্তু মানে মই নাখাও। অকল মই নাখাওঁ আৰু।
অ, বুজি পাইছো, বুজি পাইছো অকমান এইটো হেৰি ন। ফেটছটো বেছি মাংসটো অলপ খাব ইমান খোৱাটো ভাল নহয় বাৰু।
হয়, হয় কিন্তু সোৱাদ বুলি শুনা পাইছো।
সোৱাদ সোৱাদ বহুত সোৱাদ কিন্তু মইও খাইছো নহয় মানে খালে খাই থাকিব মন যায়। কোমল কোমল যে মাংসটো চুবাৱ প্ৰয়োজনে নাই, গিলি দিলে হৈ যায়। বনালেও অলপ ভালদৰে অ বন খেও ভালদৰে সিজাই মেলি বনাব লাগে আগতে বইল কৰি ল'ব লাগে সময়ো অকমান লাগে মানে মাংসটো
বনোৱা দেখা পাইছো মই মোৰ হাজ বনাই কিন্তু মই হে নাপাওঁ কিন্তু মই, বনাই দি পোৱা নাই বাৰু এটোও নিজে ত আৰু ল'ৰাটো
উম!
মই আৰু এই নখাও আৰু মানে,
বহু বছৰ আগত আপোনালোকৰ ফালে গৈছে, ছিলো তেতিয়া আপোনাৰ, হাজবেণ্ডে মোক এই চুঙাত গাহৰি বনাই খুৱাইছিল বিলাহী আলু এইবোৰ চব চুঙাত ভৰাই দি চুঙাক এটা জুইত দি থৈছে ত তাৰ পাছত গাহৰিটো পাইছে আৰু পোৱা দে হৈছিল ত নাই আপুনি নাছিলে তেতিয়া আপুনি গাঁৱত গৈছিল।
আচছা অ সেইকাৰণে চাগে মই গম নাপাও।
অ সেই সেই কাৰণে সৰু বহুত বছৰ হল বাৰু এতিয়াদি, এতিয়া বাবু একেবাৰে সৰুও আছিল একেবাৰে বহুত সৰু আছিল
হয় হয় হয়!
উম কছে বাকী বাবু স্কুলত গৈছে এতিয়া অকমান এই ভাত বনাও। উম!
মও মানে পৰীক্ষা শেষ হৈছে। হৈছে নহয়। আজি ব্ৰেক দিছে মানে। এচ আজি বন্ধ দিছে। আজি বন্ধ দি সোমবাৰৰ পৰা অ' হ'ব
উম উম, গৰম বন্ধও আহিল নহয়, আৰু
হ' গৰমৰ বন্ধ হ'ব চাগে, ঠিক আছে।
ঠিক আছে দিয়ক হ'ব।
আহ